হেল্ল'
হেল্ল'
অহ কি খবৰ?
ভাল।
অ আজি ক'তো যোৱা নাই তুমি?
হেল্ল'
অঁ‌ কটো যোৱা নাই আজি তুমি?
নাই
অঁ আজি এক্সাম কেনেকুৱা হ'ল।
ভালেই হৈছে।
ভালে হৈছে। অঁ আজিৰ পৰা আৰু তোমাৰ স্কুল বন্ধ এক্সাম শেষ হৈ গ'ল।
অহ
অ তেনেহ'লে ক'ত-ক'ত যাবা আজি ফুৰিবা মামাহঁতৰ ঘৰত যাবানে?
হেল্ল'
মামাহঁতৰ ঘৰত মামাহঁতৰ ঘৰত যাবানে?
যাম।
অ আৰু ক'ত-ক'ত প্ৰগ্ৰাম আছেই।
যাম যাবৰ কাৰণেতো বহুত জেগাই আছে কিন্তু এতিয়া যোৱা নাই।
অ ঠিকে আছে দিয়া লগৰ ফ্ৰেণ্ডবিলাকক ফোন কৰিবা।
আহ
তেতিয়াহে ভাল লাগিব মনবিলাক কথা পাতি থাকিলে।
অহ
অ গধূলি ওলাই যোৱা নে?
নাই।
অঁ গধূলি অলপ ওলাই যাব লাগে তেতিয়া আৰু ফ্ৰেণ্ডবিলাকক লগ পোৱা যায় নহয় ভাল লাগে
অহ
ফুচকা তুচকা খাই আহিব পাৰিলা হয়
অহ
অঁ কালিৰ পৰা যাবা
অ যাম
মোকো ফোন কৰিবা
হাঁ
মোকো ফোন কৰিবা মইয়ো যাম
অহ অহ
অঁ এই মোৰো অকলে অকলে বেয়া লাগে না
অহ
তোমাক লগ পালে আৰু ভাল লাগে তোমাৰ লগত আৰু কৰ'বাত ক'ৰবাত যাম আৰু প্ৰগ্ৰাম বনাই থৈ দিছো আৰু
অহ অহ
মোৰো বহুত মানে মন যায় আছে আৰু তোমাৰ লগত ক'ৰবাত ক'ৰবাত মানে প্ৰ'গ্ৰাম কৰিম ফুৰিম এনেকুৱা আৰু এ আজি আৰু বহুত গৰম পৰিছে জানানা এ নকবা আৰু এ বৰষুণো নাই
অ বৰষুণে নাই
সেইটো কাৰণে মানে একেবাৰ ৰুমত থাকিবএ নোৱাৰা হৈছো
অহ
অহ তোমাৰ ফালে
ইয়াতো বহুত গৰম
অ হয় দে কি কৰিবা আৰু বৰষুণে নিদিয়ে বৰষুণ চৰষুণ দিলে অলপ ভাল লাগে দিয়াচোন এই কালিহে ভাবি আছো দ কৰ'বাত যাওঁ বুলি ভাবি আছো প্ৰগাম বনাই আছো আৰু যাওঁ যদি তোমাকো কম দিয়া
আহ আহ
তুমি যাবা নেকি
মই নাযাওঁ দিয়া
অ তুমি গ'লে ভাল লাগিল হয়
অ এ মই নাজাও দে
অ গোটেই বিলাক ফ্ৰেণ্ড বিলাকে যাব তুমিও অ চেষ্টা কৰিবাচোন চেষ্টা কৰিবা আমাৰো ভাল লাগিব তুমি গ'লে আমাৰ লগত
অহ
এ জমনি তমনি হৈ থাকে না তুমি গলেই
উম
উমম ভাত খালা তুমি?
খালো।
অ মইয়ো খালো মোৰ মনত পৰিল তোমাৰ কাৰণে সেইকাৰণে এটা ফোন কৰিলো আৰু তোমাক।
অ অ
ভালে কৰিছো না বেয়া?
ভালে কৰিছা।
অ দে তুমিও মাজে মাজে ফোন কৰিবাচোন মোক।
অ কৰিম দিয়া
অঁ অ অ এ মই ভাবি আছো দ কালি এটা প্ৰগ্ৰাম বনাই আছো। ক'বাত এটা যাব লগা জেগা আছে তুমি যদি যোৱা ফোন কৰিবা মোক।
অহ কৰিম
অ তেতিয়া আৰু অলপ বেছি ভাল লাগিব দেচোন মস্তি চস্তি হ'ব আৰু
আহ
ঘৰতো থাকি থাকি আৰু বৰ হৈ গৈছো জানা নে? তাতে গৰম
অ--হ বহুত গৰম
উম তোমাৰ খবৰ চবৰ কেনেকুৱা? আজিকালি দেখোন তুমি ফোনে নকৰা।
এ ভাল নহয় সেমান এটা
অঁ এক্সজাম ভালে ভালে গ'ল
অ'
অ' এই এক্সজাম শেষ হ'ল যদি আৰু টেনচন নাই দিয়া।
অ'
এক্সাম শেষ হ'ল আৰু বিন্দাস।
উম
এই কালি যাওঁ ব'লা নহ'লে, ভাল লাগিব তুমি গ'লে।
অ' অ' যাম দিয়া।
অ' তুমি গ'লে আৰু অলপ ভাল হৈ দিয়াচোন জমনি-তমনি হৈ থাকে। এই তুমি নগ'লে একেবাৰে চ'ব ঠাণ্ডা পানী ৰকম হৈ থাকে।
অ' হাহ, হাহ, হাহ
তাকেইটো বতৰটো যদি অলপমান মানে বৰষুণ-চৰষুণ অলপ দিলে হয় যদি ঠাণ্ডাও পৰিল হয়।
অ' তেতিয়া গ'লেও ভাল লাগে।
অ' সেয়ে ভাবি আছোঁ আৰু কি কৰা যায়। অ' বাকী ফ্ৰেণ্ড কেইটাকো ফোন কৰি কেনে তুমি ক'বাচোন।
অ' ক'ম দিয়া।
সিহঁতকো জনাই দিবা। সিহঁতে নহ'লে আৰু গমেই নাপ পাব
অ' গ'মেই নাপায় সিহঁতে ফোন-চনো নামাৰে দিয়া।
অ' হয় দিয়া ইমান বিজি। আমাৰ লগত কথা ক'বৰ সিহঁতৰ টাইমেই নাই।
অ'।
টাইমেই নাই সিহঁতৰ খালি আৰু সিহঁতৰ বেলেগ কামত তাতে আৰু বিজি।
অ'
আমাকো অলপ টাইম-চাইম দিব লাগে হৈ না।
অ'
তেতিয়াহে আমাৰো ভাল লাগে মনবিলাক, সিহঁতে মনে-মনে প্ৰগ্ৰাম কৰি থাকে।
অ' আমাক নক'য়ে।
নক'য়ে হয়, এইবাৰ আমি গ'লে আমিও নকওঁ দিয়া।
অ' আমিও মনে -মনে যাম।
অ' এই জেগাটোৰ নাম নক'বা আৰু।
অ'
সিহঁতে নহ'লে গ'ম পাই যাব না।
অ'
সেইকাৰণে আমিও মনে মনে প্ৰগ্ৰাম কৰিম দিয়া।
অ'
আজি গধূলি গৈছিলা নেকি ক'ৰবাত?
নাই, যোৱা নাই ঘৰত তে আছোঁ আজি শেষ হৈছেহে।
অ' এই মই অলপ দেখা পোৱা হান পালো, তুমি নহয় চাগে তেনেহ'লে। তোমাৰ ৰকমে আছিল
উম।
তুমিয়ে হান পালো আৰু মই।
অঁহ এ বেলেগে চাগে।
অ' এতিয়া কি টোপনি মাৰিলা নেকি।
নাই মাৰা নাই এনেই আছো।
অঁ কি কলা।
অ তোমালোকে ভাত খালা ।
এ এই মাত্ৰ খালোঁ, খাই দাই এনেই বহি আছো আৰু।
অঁ আমিও খালো আৰু অঁ।
টোপনিও নাযায় না গৰমত।
অঁ আমিও নিৰামিষেদি খালোঁ আৰু ।
এই আমাৰো একেদে আজি চেম টু চেম।
আঁ।
এই গৰমতো ইমান খাবৰ ইচ্ছাও নাযায় না ।
অঁ গৰমত ইচ্ছাই নাযায় সিমান, খাবাই ইচ্ছা নাযায় ৰাতিটো ডাঙৰ কাৰণে খাওঁ আৰু।
অঁ অঁ হয় দিয়া তুমিও ঠিকে কৈছা।
উম নাখালেও আৰু পেট বিষ হব না ।
সময় লাগে অলপমান এই মানুহবিলাকৰো কথা মানুহবিলাকে কৈ থাকে ডাইটিং কৰা ডাইটিং কৰা। ডাইটিং কৰিলে নো কি হ'ব? ৰাতি ভোক লাগ না
অ।
ইমান ডাঙৰ ৰাতি আমি দেখোন ডাইটিং কৰিবই নোৱাৰো য়ে
অ', নোৱাৰো দে বেলেগ বিলাকে বা কেনকে কৰে
তুমি কৰা নিকি?
নকৰো, নকৰো।
ময়ো নকৰো এইবিলাক মূৰ ঘূৰাই যায়। বেলেগে বা কেনে কোৱাকে কৰে। বুজিয়ে নাপাও।
মই গম নাপাওঁ, কেনেকে বা কৰে ইমান নোখোৱাকে থাকে।
উম, অহ, ঐ শ্বপিং তপিং কৰিব যাবা নেকি?
হা
এই আমি যদি প্ৰগ্ৰেম কৰো ক'ৰবাত যাও তেতিয়া হ'লে শ্বপিংতো অলপমান কৰি কৰিবই লাগিব।
অ', লাগিবই কাপোৰৰ সিমান নাই না আমাৰ ল'বা লাগিবই অলপ চলপ
অ', যাও ব'লা নহ'লে শ্বপিং কৰিবা।
অ', যাম দিয়া কেইদিনমান পিছতে।
অ', পৰহীক লগি জাং দিয়া।
অ', অ।
অ', অলপমান মোৰো অলপমান কিবা কিবি অলপ শ্বপিং কৰিব লগা আছিল।
অ', সৰু সৰুৱা
অ', সৰু, সৰু বস্তু কিছুমান ল'বা আছিল মোৰো।
অ', মৰো আছে মই ভাবিয়ে থৈ দিছো।
অ', তোমাৰ লগত গ'লে আৰু ভাল হ'ব আৰু। একেলগে আৰু শ্বপিং ফুৰবা গিলে অলপ ভাল লাগে দিয়াচোন।
অ', লগৰ, লগৰ
কথা চথা পাতিও ভাল লাগে হয় না?
হয়।
অ', অকলে, অকলে বৰিং হওঁ কিবা।
অ।
কিবা ভাল নালাগে।
উম, ভালেই নালাগে
শ্বপিং কৰিলে কিমান মস্তি লাগে।
অ।
মই হাউৰি যোৱা বস্তুটো মনত পৰে তুমি মনত পৰি দিলে, উম, মো তোমাক মনত কৰি দিম। তেনেকুৱা। এ! এটা কাম কৰিম দিয়া, গধূলি সময়ত যাম দিয়া। এ! ৰাতি যাই অলপমান দেৰি হ'লে আৰু বেছি মানুহ ভিৰ হৈ যায় না।
অ'!
সেইটো কাৰণে অলপমান গধূলিয়ে যাম দিয়া, ঠাণ্ডাও পৰিব।
অ'!
সেনেকুৱাকে মই ভাবিছোঁ ৰ'বাচোন! কি কৰা যায়। বহুত দিন হ'ল তাৰমানে শ্বপিং কৰিব যোৱাই নাই।
অ'!
সেইটো কাৰণে, ক'ৰবাত গ'লে তো প্ৰগ্ৰাম কৰিছোঁ, যিহেতু কিবা কিবিতো ল'বই লাগিব না।
অ'!
নল'লেও ভাল নালাগে।
অ'! অ'!
সেইটো কাৰণে আৰু
উম!
তাকে ভাবি আছোঁ কি কৰা যায়। সিহঁতক কম কম না নকম।
অ'!
তুমি নহ'লে কৈ দিবা দিয়া। আৰু সিহঁতে গম পালেও বেয়া পাব না।
অ'!
সিহঁতে আৰু ক'ব মোক নকলাই।
অ'!
সিহঁতে দুজনীয়ে মনে মনে প্লেন বনাইছে।
অ'!
অ'! গধূলি কি খালা আজি?
গধূলি এ অলপ নাস্তা এনে কৰিছো।
অ'! এ, ময়ো খোৱা নাই দে, গৰমতে অলপমান এই ঠাণ্ডা চাণ্ডা খালোঁ। সেনেকুৱাকে আৰু ঠাণ্ডা চাণ্ডা খায় আৰু এনেকৈ অঁ! গৰমৰ কাৰণে, সেইটো কাৰণে চাহ নাখালোঁ আৰু ঠাণ্ডাই খালোঁ।